অ কোৱা?
অ কি কৰি আছা?
এনে আছো। তুমি?
এনেই আছো বহি আছো আৰু গৰম যিহে দিছে।
অ ক'ত আচা আৰু এতিয়া
এনেই এইফালে বাহিৰতে বহি আছো অকমান গছৰ তলত উম খালো খালো তুমি অ ক'ত আছা বা ভালেই বাকি তোমাৰ
ভালে ভালে পঢ়া শুনা
হা
বাকী পঢ়া শুনা হৈ আছে
হৈ আছে হৈ আছে
আকৌ বিজনেছ কি কৰিছা নাই কিবাকিবি
বিজনেচ মানে খুলিম বুলি ভাবিছো ধৰ অকমান সৰুকে আৰু এটা
এনেকুৱা তোমাৰ এনেকুৱা পুখুৰী ধৰ মাছ মাছৰ পৰা মাছৰে বিজনেছ কৰিম বুলি ভাবিছোঁ অলপমান এতিয়া যেতিয়া বাৰিষা চিজেন যেতিয়া আৰু হম
আৰু কিবা বেলেগ ভাবিছা কিবা কিবি আৰু এনে
বেলেগ মানে এতিয়ালৈকে সিমান এটা ভবা নাই আৰু এই মাছৰটোৱে কৰি চাওঁ ফাষ্ট তে কেনেকুৱা হয় তাৰ পিছত পাৰিলে চাইডতে এখন গাহৰি ফাৰ্ম নিচিনা খুলিম আৰু উম এতিয়া মাছৰটো মাছৰটো যেতি তিয়া ষ্টাৰ্ট কৰিয়ে দিলো মই মানে মাছৰ ধৰ পোনা চোনা দিছো পুখুৰীত সেইটো কাৰণে আৰু বাকী ইমান সিফালে ধ্যান দিয়া নাই সেইটো কাৰণে লাহেকে গাহৰি ফাৰ্ম এখন খোলাৰ ধান্দা মাৰি আছো
অ পাৰা পাৰা খুলিব পাৰা এখ খন গাহৰি ফার্ম গাহৰি ফাৰ্মত তোমাৰ প্ৰফিতটো আছে মানে প্রথমত তুমি পোৱালি কিনিব লাগিব পুৱালি কিনি লা প কাবা তাত পুহিব দি দিলা তুমি কিবা নিজেও
উম হয় হয়
তুমি নহয় কিনি ললা গাহৰিখিনি গাহৰিখিনি কিনি তুমি লগৰ এটাক পৃথিবলৈ দি দিলা
অ সেইটো হয় মানে মই লগ। লগৰ চগৰ ইমান মাথা মৰা নাই আৰু লগৰ এটাই কৈছে ইনভেষ্ট কৰিম বুলি মই অলপ কবি। সেই তাকে কৈছো সি কৈছে কি হব দুটাই খুলিম বুলি কলো আমি সেইটো কাৰণে মানে।
পাৰিল আৰু কিবা বেলেগ্ প্লেনিং পঢ়া শুনা কৰিছা নাই এতিয়া?
পঢ়া শুনা চলি আছে তোমাৰ এইবাৰ ছেকেণ্ড ইয়াৰ। তুমি?
হয়াক
অ। গৰম বন্ধ দিছে যেতিয়া আৰু ক'ৰবাত ফুৰিবও যাব লাগে অকমান।
তাকে প এ বনি আছে মানে যাবা নেকি?
পোন্ধৰ তাৰিখে ক'ত?
মই যাম শ্বিলং যাম।
আহ শ্বিলং নেকি? ভালেই জেগাটো।
উম হম।
কন্টেক্ট কৰিবা যাম মৌ। ভালেই জেগাটো। কেইজনমান যাবা এনেই?
পোন্ধৰ জন মান ওলাইছো বাৰু এতিয়া, পোন্ধৰ তাৰিখে যাম, পোন্ধৰ তাৰিখে ধৰাটো বিশ তিশ জনমান ওলাইছো আমি
উম ভালেই তাতে ৰুম চুম আগতে বুক কুকিং কৰি লব লাগে কোনোবা চিনাকি আছে যদি, তাত গৈ আকৌ বিচাৰিবহে দিগদাৰ।
অ মানে ধৰা আমি এতিয়া এনে কৈ যাম বাইকত যাম ন আমি ধৰা ত চাই চাই যাম য
অ সেইটো ভাল কিন্তু বাইকত যোৱাাতটো।
বাকী আৰু এনে মাৰ্কেটিং চাৰ্কিটিং কৰিছে নাই?
মাৰ্কেটিং মই মানে কৰা নাই দেই মাৰ্কেটিঙৰ ফালে ইমান হেৰিতো চোৱা নাই মানে বুজি পাও মানে। পোৱাটো। তোমাৰ মানে মই মাৰ্কেটিংটো অলপমান ধৰ প্ৰব্লেম হয় আৰু মোৰ কিছুমান বস্তু বুজি নোপোৱা হৈ যোৱা না সেইটো কাৰণে আৰু দি
যিকোনো ক্ষেত্ৰত তুমি ধৰা অক অভিজ্ঞতা ল'ব লাগিব হয় নে? তাৰ পৰা তুমি বস্তুটো অ অ বুজিব হয় নে?
অ সেইটোয়েই
বস্তু এটা বুজি পাবলে তোমাৰ অকণ হেৰিত লাগিব ন
সেইটোৱে মানে মাৰ্কেটিঙৰ নলেজ টো ধ ইউটউবৰ পৰাই হওঁক কাৰবাৰ পৰাই হওক সুধি হ'লেও মানে লৈ আছো আৰু অলপ অলপকে।
পাৰি পাৰি। বহুত খিনি পাই যা নাই আজিকালি ইউটিউবত ব্লগ বনাব পাৰে বন তাতো পইচা আছে তোমাৰ।
উম উ।
ম চবতে মানে যিকোনো এটা বস্তু মানে তুমি কৰিব জানিলে সব ফালে মন
অ সেইটোয়েই মই এতিয়া গাহৰি ফাৰ্ম খোলাটো ধৰ বহুত মানুহৰ পৰা খুলিছোঁ যোনে যোনে ধৰক খুলিছে কেনেকৈ কি কৰিবলে। কৈছে ভিটামিন টো ইমান নোখোৱাবি কমে কমকে খোৱাবি তেনেকে কিবা কিবি ধৰ দানাবিলাক ভালকে খোৱাবি কৈছে।
ম হাঁহ পাৰ ম খোলা পেইণ্টিং বনাই আছো মানে।
উম।
হাঁহ হাঁহ মাৰে হাঁহ খিনি মাৰে বাৰু
উম পাৰা হাঁহ ফাৰ্ম খোলো কলেও।
উম।
হাঁহ ফাৰ্ম খুলিলেও সেই চাইডত পুখুৰী এটা খান্দাই দিবা আৰু।
অহ অহ। সেইটোয়ে কৰিম মানে তাত তলত ধৰা মই হাঁহ হাঁহ পুহিলো
উম।
আপুনি মোক খাইলে হ'ব, তোমাৰ এইটো ব্ৰইলাৰ ফাৰ্ম এখন খুলিম পুখুৰীতাই ন মানে মীন পালন বুলি মীন পালন কৰিম বুলি ভাবি আছো।
উম
হয়বাৰ তই তোমাৰ এইটোই ম কে গ সাত পান খুলি দি হা যেতিয়া বইলাতো তোমাৰ যোনটো মানে পাইখানা কৰিছিলে যোনটো মানে দানা দিম মই মানে যিখিনি মানে দানা নাই, সেইখিনি দানা মা মাছখিনিয়ে খাব।
অ সেইটো হয়, মাছো ডাঙৰ হ'ল তোমাৰ এইফালে উম অ হাঁহখিনিও হ'ল। ভালে আছে বিজনেচ।
ম এনেকে মাথা মাৰিছো আৰু।
উম কিবা ইনভেচ ইনভেষ্ট কৰিবলগীয়া হ'লে
হয় হয় আছে আছে এ
উম
কিনো নাই না অকলে অকলে ল। হেল্ল অ
হেল্ল' ভাত-পানী খালা কৈছো?
খালো ভাত তুমি খালা।
উম খালো খালো। বাকি চি, আজি বতৰটো কেনেকোৱা হৈছে?
অলপ আগত দেবিলিং কৰা কথাটো, পোন্ধৰ তাৰিখে যাম বুলি ভাবিছো এই গৰম খিনি থাকিব নোৱাৰো মানে আৰু সাত সাতদিন সাতদিন মানে ফুৰি আমগৈ আৰু ঠাণ্ডা দিনত।
অ পাৰি সাত দিন মান ঘূৰি আহিব।
উম সাত দিনৰ কাৰণে ওলাম এসপ্তাহ কাৰণে। তাপৱা জেগা চাই আহিম, সাতদিন মানে সাতদিন বেছি হ'ব পাৰে ঠিকান নাই।
এ অ হ'ব যাম বাৰু কন্টেক্টো কৰিম মই।
কোৱা আৰু, তোমাৰ বেছিকে কিহত ইনটাৰেষ্ট আছে মানে?
মানে মোৰ বেছিকে এইবিলাক, বিজনেচৰ ফালে আৰু অলপ চলপ। তোমাৰ পুখুৰীতো এতিয়া মাছ এৰি দিছো, লাহেকে গাহৰি ফাৰ্ম এখনো খুলিম। এই তোমাৰ নিচিনাই আৰু, লাহেকে তাৰপিছত ব্ৰইলাৰ ফাৰ্ম এখনো খুলিব চাম আৰু। মাটি খিনি ডাঙৰে টো পু খন্দাৰো সেইটো কাৰণে চাইডত তামোল বাৰী এখনো খুলিছো তোমাৰ, তামোল পুলি ৰুইছো।
বিষয়ে কব যে ত কি ইনে ফাৰ্মা ফৰ্মাৰিং কৰা নে নকৰা। হয়।
ফাৰ্মাৰিং মানে খেতি বাতি কৰিছিলো মাজতে পাপাৰ লগতে অলপমান।
আমাৰ খেতি-বাতি মানে অকল কি কি খেতি কৰানো?
হম
কি কি কি খেতি কৰা?
মানে এতিয়া ধৰ তোমাৰ বাৰিষা বতৰত ধানৰ খেতি, আৰু পাপাই কৰে কিবা কিবি মই ফাৰ্মাৰিঙত মানে সেয়ে সহায় কৰি দিওঁ আৰু অলপমান।
হয়।
আৰু কিবা ভেকচিন চেকচিন মাৰিব হ'লে মাৰি দিও সেয়াই।
কৰিব লাগে এইবিলাক কাম মান অলপ মানে বিজনেছৰ ফালে যাব লাগিব বিজনেছ বুলি নহয় পঢ়া শুনা ফালো যাব লাগে
উম।
এতিয়া তোমাৰ চাকচেছো অহ কিনো হ'ব আছে ন।
অ উম।
চকচেছ কেনেকে বনম যদি সেইতোকে বুজি নাপাই যদি এতিয়ালৈকে। হয়নে এনেকুৱাই আৰু অকণ বুজি পাব লাগিব তুমি ধৰা চাকচছ হব লাগিব।
সেইটোও হয় জব চব এপ্লাই কৰিছো তোমাৰ। আৰ্মিত পুলিচত এইবিলাক ওলাইছিল যে তাতে এপ্লাই কৰি থৈ দিয়া আছে অলপ। তুমি কোৱা নাই অ।
বাকী আৰু ৰানিং কৰি আছো ৰানিং কৰি আছো।
ইমানতে তালে ভাল। ৰানিং সে আমাৰো চলি আছে আৰু ওচৰতে ফিল্ড এখন আছে তাতে ৰানিং কৰি থাক। আৰু আবেলি আবেলি।
বাকী এনেই তোমাৰ ধৰা এইটো। কেনেকা পইচা নাপায় ত মানে যোনটো মানে পুলিচৰ যোনখন কিতাপ হয়
এইখন কিতাপ এখন লৈছো মই এইখন পঢ়ি আছো লাহে লাহে এতিয়া মানে কিছুমান বুজি নাপাও যে এইবিলাক সুধিলো আৰু ওচৰৰ পাজত দাদাহঁত আছিল
অ কি হয় ই ইউটিবতো চাব পাৰে আজিকালি হয়নে
অ।
তাতো আছে নহ বহুত খিনি আজিকালি ইউটিউবৰ খিনি আমি বহুতখিনি টাইম ত। শ শিকিব বাৰু হয় নে।
অ বিজনেছৰ কথাও ইউটিউবতে আজিকালি শিকি দিব পাৰে ধুনীয়াকে।
তাতে চব বস্তু আজিকালি আছেবিলাক তাতে মানে আমি বস্তু চাব লাগিব বস্তুটো হয়নে
উম। অ।
তোমাৰ মানে মাতটো কিবা বেয়া ব ব্যয়ৱহাৰ কৰা পাৰিলে।
সময় নাপায় না কি না। তোমাৰ মানে মাতো এইখিলৰ পৰা অহা নাই মোৰ ফালেও।
হেল্ল'।
হেল্ল'।
অ কিবা বেয়া মান মাতাম শুনি আছে অক এখন ইফালে যাব চাইত যাব অকণ।
অহ।
হেল্ল'।
কোৱা কোৱা।
কোৱা।
বাকী পিছে ঘৰৰ খবৰ খাত।
ভাল ভাল তোমাৰ লোকৰ।
ভালে আমাৰো।
বাকী আৰু।
উম।
এই ফাৰ্ম মানুহে খুলিম বুলি কৈছা যে।
উম।
তাত তুমি মানে কি তাত কেতিয়াকে কৰিম বুলি ভাবিছা মানে বস্তুটো।
কিহৰ ব্ৰইলাৰ ফাৰ্মৰ।
তোমাৰ গাড়ী খন ঘুৰিম কৈছে যে।
অহ।
কেনেকে মানে ইনভেষ্ট কৰিম বুলি।
ইনভেষ্টটো মানে তোমাৰ ধৰ গাহৰি ফাৰ্ষ্ট ততে চাৰিট মান সোমালো বেছি নহয়।
অ।
চাৰিট মান সোমালো তাৰে ধৰ তিনটা হেৰি তিনজনী মাইকী আনিলো এটা মত। আৰু বাকী মোৰ গাহৰি ফাৰ্ম খন এতিয়া পকাৰে বনাইছোঁ ধৰ- কৈছে মানে সুধিছিলোঁ খুৰা এজনক খুৰা এজনে কৈছে কি যিমান পাৰ গাহৰিকেইটা চাফা কৰি থবি- তেতিয়া মানে ধ গাহৰিতো গাততকে বেমাৰটো নালাগে বোলে তেয়া- সেইটো কাৰণে অ মানে অলপ- আমাৰ চাফা জেগাতে খুলিছোঁ ছো আৰু ইমান লেতেৰাও নহয় আৰু- লংঘৰৰ পৰা ধৰ খানা চানা যে এইবিলাক কৰিছো আৰ্মিৰ লংঘৰ বিলাকত- সুধিছোঁ সেইবিলাকত মই কন্টেক লৈছোঁ অলপ খানাৰো- মানে ধৰ কচু খজো কচু সিজাই কিমানো খুৱাম আৰু- কিমান কত কিমান কচু পাও সেইটো কাৰণে সেইবোৰতে কণ্টেক লৈ লৈছোঁ আৰু- আৰু ভিটামিনটো ইমান দিব দিয়া নাই- মাহতে মাহত ধৰ তোমাৰ দুবাৰকে ভেকচিন মাৰিব দিছে হেৰি গাহৰি-
হয় হয় মানে তুমি ধৰা এতিয়া আকৌ হা।
গাহৰি ফাৰ্ম মানে তোমাৰ হেৰিতো খুলিব পাৰে গব গ'লে কোম্পানীও আছে গাহৰি ফাৰ।
কম্পী মানে তুমি ধৰা কোম্পানী তুমি নিজে খুলিব।
উম অ মই নিজৰ খুলিম সেইটো কাৰণে হেৰিতটো নাই কৰা আৰু কোম্পানীত। কণ্টেকটো।
ধ তুমি নিজে কৰি তোমাৰ প্ৰফিট যয়া তোম নিজে পেকট থাকিব হয় নে। যে তুমি যদি বেলেগত যদি কাম কৰিবা তুমি তাত বেলেগৰ আনদাৰত চলিবই লাগিব- বিজ নহব জব বুলি-
সেইটোয়ে মানে সেইটো জব নিচিনা হৈ যায় যে মই সেইটো কাৰণে মানে নিজৰ আনডাৰতে খুলিছোঁ আৰু-
হয় হয়-
কৈছিলে মোক- এনেকে কোম্পানীৰ পৰা লৈ লও তাৰপিছত কৰি থাক লাহে লাহে পিছত পাৰিলে- নিজৰ খুলি লবি বুলি নাই মই নিজৰে খুলিম এতিয় লাহেকৈ-
বাকী আৰু এ এইবিলাক এতিয়াতো হেৰি- আহিছে ন এই কেনেকৈ তোমাৰ এইটো টি ডি আই ৰো আহিছে পৰীক্ষা-
হা?
টি ডি আই পৰীক্ষা ও আহিছে দিয়া -
অ অ আহি আছে শুনিছোঁ বাৰু-
গভমেন্ট লব লাগিব হয়নে-
হম?
গভেণ্টৰ পৰা লব লাগিব-
উম গভমেণ্ট জব এটাও অ গভমেন্ট জব এটাও লব লাগে- নল'লে নহয় গভৰ্মেণ্ট জবো ভালেই মানে-
মানে জব তো এতিয়া জবো কৰি মানে গভমেন্ট জবো কৰি আছে- পইচাতো পাই আছা তুমি বিজ দিব কাৰণে তোমাক পইচা লাগিব হয় নে পাইছাতো মই- আনিব লাগিব ক'ব-
উম উম সেইটো হয়- গৰ্মেন্ট জবতটো থাকিলে ধৰ তোমাৰ পইচা অলপ ধৰ ইফালে জমা হৈ থাকিল- চেলেৰীটো ধৰ মাহে মাহে থাকিল আৰু সেইটোৱে তেনেকুৱা-
দিয়া হ'ব দিয়া ঠিক আছে ন-
আহ হ'ব দিয়া-
অ মই অকণমান পাছত-